হেল্ল', হেল্ল'? ভালনে?
ছো তুমি শুনিছা? অ', ভাল দিয়া। তুমি তোমাৰ ভালেনে? উম, মোৰ ভালেই বাৰু ঘৰত ভালেই সকলোৰে। উম, ঘৰত সকলোৰে ভাল আৰু ন?
উম, কি কৰি আছিলে?
ক এ এতিয়া আছোঁ আৰু এইখিনি সময় এনেই। উম।
মোৰো সেই আলহী আহিছিলে চাহ তাহ দি, চাহ তামোল দি। আজৰি হৈ আহিছোঁ আৰু আলহী আহিছিলে চাহ তামোল দি আজৰি হৈ আহিছোঁ আৰু।
অ', অ', এইটো গ'ল হভি ৰহি গ'ল।
উম।
আলহী গল চাগে ন? আছে। ভাত খাব? অ', আকৌ ভাতৰ আয়োজন কৰিব হ'ব এতিয়া আৰু। অ'।
অ', ভাতৰ আয়োজন কৰিম আৰু। মই মাহঁ হঁতৰ লগত কথা পাঁ আছে মই বোলোঁ আপোনালৈ কথা এষাৰ পাতি লওঁচোন।
অ', মাতটো শুনা নাই বহুত দিনৰ তোমাৰ? অ'।
অ', হয় দেই বহুত দিন মাতো শুনা নে ভাল লাগিল ফোনটো কৰিলে যে ইমান দিনৰ মুৰত ফোন কৰিলে যে? বহুত দিনৰ মুৰত ফোন কৰিলে।
কৰিবহে পৰা নাই তাৰপিছত এই বি বিহু-চিহুবোৰ চাই থাকিলে তোমালে মনত পৰে ইমান ধুনীয়া বিহু নাচা তুমি। অ', এই তোমাৰ হাঁহিটোৰ গোটেই হেৰি বহুত ভাল লাগে। হেঁহ্‌-হেঁহ্‌-হেঁহ্‌।
বিহু বুলি ক'লে সেই শৈশৱৰ দিনবোৰলে মনত পৰি যায় ন? উম, বিহু বুলি কয় শৈশৱৰ সেই দিনবোৰলে। উম, নাচিছিলোঁ আৰু কি আছিলোঁ নাজানো কিন্তু নাচি ভাল লাগে।
তোমাৰ বহুত ভাল লাগে তোমাৰ বিহু চাবলৈকে যাওঁ। আৰু তোমাৰ বিহু মানে নাচা গম পালে চাব যাওঁৱেই যে।
নহয় আমাৰ।
হয় নেকি, তাইতো শিকাইছা? বহুত ভাল কৰিছা দেই এইটো লাগে। অ', হওঁক দিয়া। মই ইমান ভাল পাওঁ বিহু -চিহু দেখিলে।
বৰ সেই দিনবোৰলে মনলে আহি যায়গে আক।
ইমান মৰম ন?
বিহু বুলি ক'লে শৈশৱৰ সেই দিনবোৰ কিমান ভাল লগা আছিলে ন? বিহু নাচ বিহু নাচ সেই একদম সৰুতে কথা কৈছোঁ যেতিয়া শিকা নাই বা আম তেতিয়াও যিখিনি নাচিছিলোঁ যে হুঁচৰি মানে ধুনীয়াকে ধৰা চাদ ম হে ৰিহাখন পিন্ধাই দিয়ে মা হঁতে যে। ৰিহাখন পিন্ধি হুঁচৰি গাবলে যাওঁ হুঁচৰি গোৱা ইঘৰ- সিঘৰ হুঁচৰি। উম, উম, কপ্‌ ফুল বান্ধি, আকৌ জেতুকা গৰু বিহুৰ দিনাখন আৰু এ জেতুকা লোৱা হ'য়েই নহয়।
লোৱ হ'য়ে আৰু। অ', সেইটো এটা ডাঙৰ কথা দেই বিহুৰ দিনা, জেতুকা
খাবলে যোৱাটোৱে ইমান ভাল লাগে ন?
বহু ফুৰ্তি লাগে দেই সেইখিনি সময়ত ঘৰে -ঘৰে গৈ। খানা খোৱা হুঁচৰি গায়
হয়- হয় বিহহু উম, হুঁচৰি গাই ইঘৰ গাঁৱত ইঘৰলে হুঁ হুঁচৰি গাবলে যায় সিঘৰৰ হুঁচৰি গাবলে যোৱা মানে শৈশবৰ সেই সোণালী দিনবোৰৰ
সঁচা বহুত মনত পৰে ন' মোৰ কিন্তু বহুত মনত পৰে অ, বিশেষকে
আছে যদিও আমাৰ সেই সময়ৰ নাচ আৰ মাজত বহুত পাৰ্থক্য তেতিয়া আমি ইমান বেছি উম, সেই হুঁচৰি গাওঁ সেই আ, এ যোজনা আজিওঁ মনলে আহে ন'?
অ, গীত গীতৰ মানে বিহু গীতৰ হেৰিখিনি যে ইমান মানে অ। ইমান ধুনীয়াকে অ, সেই ভাষা কি সংচ মানে শব্দ এনেকুৱা নিয়ম মানে শুনিবলে মাধুৰ্য ন' বা বিহুটো বাপৰে বা এতিয়া -এতিয়া
সেইটোৱে আমাৰ
শুনি মানে এ
উম, এতিয়া আধুনিকতাৰ চাপ পৰিল আৰু তথাপিও ভাল লাগে বিহু বুলি ক'লে এতিয়াও ঢোল বজাৰ লগে -লগে মোৰ যে বিহু নাচোঁ- নাচোঁৱে লাগি যায়। বিহুৰ মানে ঢোলৰ চেওত আপোনাৰ কুলিয়ে যেতিয়া মাতে তেতিয়াৰ পৰাই যেন একদম আ মনটো অ, মনটো একদম এতিয়াও ৰোমাণ্টিক হৈ যায় ন' হু-হুম আৰু ধৰক আমি উম, এতিয়াও আম আমি সেই কৰোঁ নহয় জানে নাই? আমাৰ ওচৰ- ওচৰৰ মানুহ কেইগৰাকীমান লগলাগি আ আমি জেং বিহু মাৰোঁ নহয় এতিয়াও।
অ',
এতিয়াও সেইখিনি কৰিয়ে আছোঁ মাজে- মাজে মানে বিহুত আৰু জেং বিহু ইঘৰলে যাওঁ সিঘৰলে উম, বৰ ভাল লাগে এতিয়া ছোৱালীজ এ বিহু নাছে মওকুঁৱৰী- মওকুঁৱৰী নাছিলে সৰুতে বৰ বিহুৱতী পালেগে আও তাই অ, তাই সেই বৰ বিহুৱতী নাচিছে এট য়ে আগতে মও কুঁৱৰী নাছিলে সৰু হৈ থাকোতে মৌ-কুঁৱৰীটো তাই অ, এতিয়া তাই বৰ বিহুৱতী হ'লগে তাই বহু বহুত -বহুত নাচে মানে আ হেৰি প্ৰতিযোগিতাবোৰ অংশগ্ৰহণ কৰে এ অ, তাই উম, তাই ভালেই নাচে অ, তাই বহুত খিনি পুৰস্কাৰ পাইছে নহয়, পুৰস্কাৰ বহুতখিনি পাইছে বুটলিবলৈ সক্ষম হৈছে। তাৰপিছত এইবাৰ লতাশিলটো তাই নাচিবলে গৈছিলে।
গৈছিলে ন' অলপ
অ, গগনা আৰু সুতুলিটো যে আও- ও- ও গগনা, সুতুলি, এই বৌ বহুত ভাল লাগে এতিয়াও যেন মই মানে এতিয়া যেতিয়া তাই ষ্টেজত নাচে। অ, এতিয়াও মৰ নাচো- নাচোৱেই লাগি যায় জানেনে?
এতিয়া এতিয়াও মোৰ নাচৰ মানে মোৰ নাজানো মানে এতিয়াতো এতিয়া এতিয়া যিমান মোৰমানে গা এতিয়াও মানে ৰবই নোৱাৰোঁ। বিহুৰ নাচটো মানে ঢোলৰ মাতটো শুনিলে, পেপাৰ -পেপাৰ লহৰ অ। পেপাৰ লহৰে -লহৰে এতিয়াও মই ৰখাব নোৱাৰোঁ ইমান ভাল লাগে।
দে
উম, এই আপুনিও অ, কমটি ভাল নচা নাছিলে আকৌ, আপুনিও ভাল নাচিছিলে। আপোনাৰ নাচো ভাল লাগে মোৰ নহয় আগতে যে ইমান আমি নাছিলো ন। আমি কিমান ফূৰ্তি কৰিলোঁ, বিহু বুলি ক'লে আগতে সৰু হৈ থাকোঁতে।
ই প্ৰথম মানে, কি বিহু এহে মানে পোন্ধৰ দিনৰ আগৰ পৰা ৰিহাৰ্চেল কৰি ইমান ভাল লাগে, আকৌ ঘা মি যামি ঘৰলৈ আহি ন মানে নবহে ঘৰত পঢ়াত মনেই নবহে। তাৰপিছত আকৌ বিহুৱে আহিয়ে যায় তাৰ পিছত বিহুতো উমহু,
উম। হেৰি যে এইটো কি - মূৰৰ চুলি ছিঙি আশীৰ্বাদ জনাইছো গৃহ স্ত কুশলে থক, এই বুলিয়ে লাষ্ট- ত আমি যে সৰু হৈ থাকোনে মনত আছেনে বাৰু সেইটো যে গাওঁ যে কুশলে থক
অ।
চতে গৈ গৈ বহাগে পালেহি - ফুলিলে ভেবেলি অ লত -
কিনকৈ মই থাক-
থাকিব নোৱাৰা ঢোলৰ মাতে শুনি ৰ'ব মই নোৱাৰা।
ৰঙালী বিহুৰে কথা। এৱো তাৰপিছত ঢোলৰ চেওত- তো আঐ এতিয়াও যেন মই নাচি দিম। হয়নে, তাৰ পাছত ঢোলৰ চেওটো, পেপাৰ লহ- হৰত আয়ো, মই মানে মই বুজাব নোৱাৰো জানানে বুজাব নোৱাৰো।
সঁচা ঘৰত মনেই নবহে সেইকেইটা দিন দৌৰি
ঘৰত মন নবহে হোম
দৌৰি-দৌৰি আহা ৰিহাৰ চেললৈ ইচ ৰাম
তাৰপিছত আকৌ বিহু যেনে দিনটো পৰি আবেলিৰ পৰা হুচৰি আৰম্ভ হোল
গ'ল সময়
কুলে ই মাজ প্ৰগ্ৰাম।
অ অ। সেইবোৰ থাকেই, অনুষ্ঠানবোৰ কিমান অনুষ্ঠান আমাৰ এইবাৰ ওচৰতে অনুষ্ঠান হৈছিলে। আমাৰ ওচৰতে এবাৰ দুখ লাগে দুখ লাগে। আমাৰ এইবাৰ ওচৰতে অনুষ্ঠান হৈছিলে। উম আহিছিলে ভাল ভাল শিল্পী সকলো আহিছিলে। এইবাৰ আকৌ আপোনালোকো আমাৰ ঘৰলে অহা নহ'ল আমিও যোৱা নহ'ল এইবাৰ। এইবাৰ আমি অহা আমিও যাব নোৱাৰিলোঁ, আপোনালোকো আহিব নোৱাৰিলে।
সেইয়াই, আহিব নোৱাৰিবা, আহিবা দিয়া। মিলাই কৰি, বন্ধ উম এ প্ৰথমতে যে, যদি অহা নহয় পিছলে থাক কি যায় বুইছা নে বিহুৰ মানে লগত যদি অ-অ পিছত ৰখি যায় অ
উম সেইকে এইবাৰ মোৰ ছোৱালীজনীৰ লগত অনুষ্ঠানত এই ছোৱালীজনীৰ লগৰ অনুষ্ঠানটো যে অনুষ্ঠানবোৰ যে অ অসমৰ মানে বিভিন্ন জেগালৈ যাওঁ যে দিনটো আপোনাৰ এ আজৰিয়েই নহয় ৰাতি তাই কেতিয়াবা তাই ৰাতিপুৱা তিনিটা বজাত তো মানে ষ্টেজত উঠে ৰাতিপুৱাতে তিনিটা বজাত ষ্টেজত তাই কেতিয়াবা তিনিটা বজাতো নাচে এ একদম অ তাই মানে মোৰ ফালে তাই যেতিয়া ষ্টেইজত উঠি নাচে মানে মোৰ সঁচাকে ইমান ভাল লাগে নহয় মানে মন টো মানে সঁচাকৈ মোৰ একদম গৌৰৱ অনুভৱ কৰোঁ তাইক লৈ মানে বহুত মানে বহুত সন্মান পাইছোঁ তাইক লৈ।
মোৰ-মোৰ এটাই দুখ লাগে মানে ছোৱালীজনী পাইছো-পাইছো। অ
বাতৰি কাকতত পাইছে চাগে ছোৱালীজনী নাম উম-উম-উম। অঁ উম-উম-উম সেয়েই মনটো ভাল লাগে মানে মই যিটো ভাল পাইছিলো তাইয়ো সেইটো ভাল পালে যে।
ইজামলৈ মাক আছিল জীয়েক সেইটোৱেই তেলো মই নাচিব দিলো।
একেখিনি বস্তুকে কৰাৰ কাৰণে মনটো ভাল লাগে, অঁ।
গাব দিলো হয় নাপালো আৰু।
সেইটোৱেই তাকেহে আৰু এই বিহুৰ হেৰিছে বুলি কোৱা বুলি ক'লে মানে মনটো বহুত ফূৰ্তি লাগে অ।
উম একেবাৰে আৰু বহুত দিনলৈ মনেই নভৰেইচোন ঘৰত ন। বিহুৰ পিছতো এইবোৰ ফাংচনত মন বহে। জেঠৰ শেষৰলৈকে ঘূৰিয়েই ফুৰা যায়।
কৰিছে কাৰণেহে ধৰা নিবলৈ মানিব। সুবিধা নহ'লে বহুত দিগদাৰ হ'লহেঁতেন এই জেগাৰ পৰা সি জেগা। আৰু মানে হেৰিখিনিকো নিব লাগে নহয় এ ধু। ঢুলীয়া-ঢুলীয়া আকৌ এই তালিয়া এই মানে যি - তিয়া লৰাৰ গোটেই কেইটা লৰাকে নিব লাগে নহয়। বাছ এখন আমি মানে ঠিকেই কৰি লৈছোঁ। বাছ এখন ঠিক কৰি আমি মানে এই গোটেই মাহ - সেইটো আপোনাৰ খোৱা-বোৱা পৰা মানে আজি। উম উম খোৱা বোৱাকো তাহাঁতক সেইটো দিওঁ সেই হিচাপে বাৰু পইচাটোও পোৱা হয়। উম বাদ্যয়যান্ত্ৰিক খিনিয গোটেইখিনিকে নিব লাগে পইচাটো আহে বাৰু।
আহি আহে।
তাতো পাওঁ আৰু মানে ধৰক।
তেতিয়া বেয়াও নালাগে আৰু ভালো লাগে দিয়াচোন তাই।
অঁ আৰু সন্মানো পায় নহয়, বহুত সন্মান পায়।
এখন মানে
বহুত সন্মান আৰু নিজৰো ভালো লাগে ন। অ এইখিনি মানে কষ্টটো মানে কেনেকে একে গুচি যায় গমেই নাপাওঁ, এতিয়া মানে ব'হাগৰৰ পৰা জেঠলৈকেই হয়। বহাগী বিদায়লৈকে সেই অঁ জেঠলৈকে। তাকে জেঠৰ মাহটোলৈকে। উম সেই দুমাহ আৰু কষ্ট হয় যদিও সেই কষ্টখিনি কষ্ট যেন নালাগে। মানে মনটো মানে ফূৰ্তি-ফাটাৰ মাজত দিনবোৰ পাৰ হয় যে। অ আনন্দ থাকিলে তাই অৱশ্যে পঢ়া শুনাটো ভালেই দেই সেই হিচাপে।
ছে পাই ন।
অঁ ধুনীয়াকে বজাই ৰাখিছে হয় অ ধুনীয়াকৈ বজাই ৰাখিছে। উম সেই কেতিয়াবাতো আগতে এনেকে হেৰি হোৱাৰ পাছত। কেতিয়াবাতো তিনিটামান বজালৈকে থাকে নহয়, প্ৰগ্ৰেম তাত- ত পাছত ৰাতিপুৱা পৰীক্ষা পাছদিনাখন মানে পৰীক্ষাও থাকে, কেতিয়াবা- পৰীক্ষা যোৱা মানে তাইৰ অঁ নৱম শ্ৰেণীত পঢ়ি থাকোঁতে- নৱম শ্ৰেণীত পঢ়ি থাকোতে ধৰক ৰাতি- অঁ অঁ সেই ৰাতি তিনিটামান বজালৈকে- প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহি। তই ৰাতিপুৱা নটা ৰাতিপুৱাতো আঠটা বজাত গাড়ী আহেই নহয়। আঠটা বজাত গাড়ী আহে বাছ। স্কুলৰ গাড়ী অ তাৰপিছত আকৌ সেই স্কুলত পৰীক্ষা থাকে পৰীক্ষা দি- ইমান চিন্তা লাগে গোটেই ৰাতিৰে টোপনি খতি পাৰিব নাই শনিবাৰে দেওবাৰে বেছি হয় কম্পে প্ৰগ্ৰেমবোৰ তাৰপিছত সেই পৰীক্ষাতো ভালেই কৰে অৱশ্যে মাৰ্কছ
ভালে তাই মানে এইটো ভাবে যে মই এইটো কৰিলে এইটো পঢ়াটো যদি মেইন হয় সেইটোতো তাই সেইটো ভাবি লৈছে মানে এইটো কাৰণে পাৰিছে এতিয়া তাই দুইটা সমানে সেইটো কাৰণেই পাৰিছে আচলতে তাই নে
ভাবেহে জানানে কিবা এটা কৰিলে যে পঢ়া শুনাত ব্যাঘাত জন্মিব সেইটো নহয় মানে নিজে ভাল পোৱা কামবোৰ কৰাৰ মাজতে পঢ়া শুনা বেছি আগুৱাইহে নিব পাৰে আপুনি বহুত ভাল ভাল লৰা ছোৱালী যে তাহাঁতে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া ধৰক তাহাঁতি নাচে কাৰণে যিখিনি ভাল ল'ৰা ছোৱালী চব প্ৰত্যেকটো দিশতে আগবঢ়া হয় নহয় বাৰু কওক
অ
হেল্ল'
ভাল নে গোটেইখিনি গোটেই ভাল গোটেইখিন ভালে ভাল হেল্ল' শুনিছা নে
শুনিছেনে অ হয় অ চব চবফালেই ভাল ভাল লাগে আৰু যিমান হেৰি হ'লেও মানে ল'ৰা ছোৱালীখিনি ভাল হ'লে মনটোও ভাল লাগে আৰু নিজৰ বিশেষকৈ নিজৰ সংস্কৃতিটো যেতিয়া বজাই ৰাখিব পাৰে অ নিজৰ সংস্কৃতিটো যেতিয়া বজাই ৰাখিব পাৰে সেইটো লৈ